অ তুমি শুনিছা?
অ কি কৰি আছা?
এ আছো দিয়া আৰু এনেই। তুমি?
অহ মইয়ো এনেই আছো বাৰু। মানে অলপ ফুৰিবলৈ আহিলো আৰু ওলাই ওলাই ইয়াত বহি আছো আৰু। লগৰ কেইটাৰ সৈতে।
অঁ অঁ।
পিছে কিবা খাল নে গধূলি?
অঁ নাই এতিয়া খোৱা নাই একো।
অহ।
বাকী।
কি লৈ গৈছা বাৰু তাত? মানে খোজকাাঢ়ি গৈছা নে গাড়ী লৈ গৈছা?
নাই খোজকাঢ়িয়ে ওচৰতে মানে অলপ ওচৰতে আহিছো আৰু উম। মানে একেইদিন আৰু ৰ'দ দি আছিল ন আজি অলপ বৰষুণ দিলে। অহ মানে এইকেইদিন বৰষুণ দি আছিল বতৰটো অলপ আজি ঠাণ্ডা কৰিলে ব দিনটোৰ বৰষুণ দিলে যে দিনতো ওলাই আহিব পৰা নাছিলো ন। এতিয়া অলপ বৰ ষুণটো কমা দেখি কিনে আৰু অলপ ওলাই আহিলো আৰু।
অঁ ঠিকে আছে।
পিছে তুমি কলৈ যোৱা, কলৈকো যোৱা নাই?
নাই নাই মই কলৈকো যোৱা নাই ঘৰতে আছো। পিছে মই এই ঋকাৰণে সুধিলো মানে, আজিকালি বহুত পলিউচন হৈ আছে ন।
ত পলিউচনৰ কাৰণ মানে মই তোমাক সুধিলো যে তুমি চাইকেল লৈ গৈছাে নে খোজকাঢ়ি গৈছা নে গা ড়ী লৈ গৈছা? চাইকেল নিলেটো একো নাই বাৰু প্ৰব্লেম। অঁ আজি আজিকালিটো গাড়ী বহুত আছে অঁ। আজিকালিতো বহুতে যে এঘৰ মানুহৰে ধৰা বহুত কেইখন গাড়ীয়ে থাকে। আমাৰ গাঁৱত। গাঁৱত বাৰু ইমান হেৰি নাই কিন্তু টাউনত মানে বহুত পলিউচন।
টাউনত মানে থাকিবই নোৱাৰে এনি টাইম পলিউচন। কাৰখানাৰ পৰা আজি মানে আজিকালি বাৰু গাঁৱতো আছে নকওঁ কিন্তু গাড়ী ম
আছে মানে উম গাঁৱত হ'লে টাউনৰ দৰে আৰু গাড়ী মটৰ নচলাই আৰু।
আঁ তেনেকুৱা আৰু। ধৰা পানী পানীও লুখিত হয় আজিকালি পানী ত বহুত কাৰণ
হয় হয়।
সেইকাৰণ মানে বায়ু প্ৰদূষণ আহে বা পানী প্ৰদূষণ আছে বহুত আৰু। সেইবিলাক
হয় - হয়, এইটো
আজিকালি মানু মানে বেমাৰ বেছি হৈছে
ধুলি বালি
মানে বেমাৰ আজাৰ আজিকালি ইয়াৰ কাৰণে হোৱা দেখা যায় আৰু পলিউচনৰ কাৰণে কাৰণ চাবা তুমি যেতিয়া গাড়ী এখন চলাবা গাড়ী যাতে তোমাৰ বায়ু প্ৰদূষণটো হ'বয়ে ন'। বায়ু প্ৰদূষণ হ'লে তোমাৰ আল্টিমেটলি তোমাৰ বায়ুৰ লগত এই গেছবোৰ তোমাৰ অ' ভিতৰলৈ যাই তোমাৰ তো দেহটো ক্ষতি কৰিবই। সেইটোতে আৰু আমাৰ আ, প্ৰদূষণৰ মেইন - মেইন চৰ্চ হৈছে মানুহে। মানে ধৰি লোৱা তুমি গছ এডাল কাটিলা গছডালেওটো আমাৰ কিছু পৰিমাণে হ'লেও প্ৰদূষিত বায়ুটো আমাৰ চাফা কৰে ন'।
কৰে - কৰে, আৰু আজিকালি
কোৱা
মানে অক্সিজেন নোহোৱা হৈ যায় আছে গছবোৰ কাটি আছে।
হয় - হয় - হয়
গছবোৰ কাতিছে আমি কি কৰিব লাগে আমি, কাৰ্বনঅক্সাইড বাঢ়ি যায় ছে কমি যায় আছে ত' আমি কি কৰিব লাগিব? আমি গছবিলাক লাগিব
উম,
ৰুলো তেনেকুৱা হয় আমি কি কৰিব লাগিব?
হয় - হয়
বা আমাৰ মানুহখিনিৰ কাৰণে আমি গছপুলি ৰুব লাগিব অকল আমাৰ ঘৰখন
হয় - হয় অ' তুমি অলপ নতবত সৈ দিবা নেকি নেটটোত অলপ তাৰমানে কথাবোৰ ফাঁচি আহিছে। হয় - হয়, শুনি আছোঁ, অ' শুনিছা নে? হয়, শুনি আছা নে?
অ' শুনি আছোঁ তুমি শুনি আছা?
অ', আছো আছো এতিয়া কোৱা।
ত' তেনেকুৱা আৰু ত' আমি ৰোধ কৰিবলৈ এতিয়া চাপচ ধৰা আমি বস্তুটো মানে ধৰা এনেকুৱা পলিউচনটো আমি ৰোধ কৰিবলৈ ধৰা কি কি কি কি কৰা অৱলম্বন মানে কি কি কৰা উচিত তুমি তোমাৰ ফালৰ পৰা কোৱাচোন অলপ।
এইটো আৰু কেনেকুৱা মানে পলিউচনটো ৰোধ কৰাটোটো আমাৰে কৰ্তব্য মানে কি পলিউচনটো আমিয়ে পেলাইছো আমিয়ে ঠিক কৰিব লাগিব নহ'লে বা প্ৰকৃতিটো যিমান পাৰে সিমান ঠিক কৰিবলৈ চাই কিন্তু আমিতো মানে প্ৰকৃতিটো বিনষ্ট কৰি আছো মানে প্ৰকৃতিটো আমাৰ ঠিক নকৰা হৈছে আজিকাল, ঠিক সেইদৰে আৰু গছ গছবোৰৰ ৰোপন কৰাটো আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ গছবোৰে আমাৰ চাবা অ ধৰি লোৱা তোমাৰ মাটিতো প্ৰদূষণ হোৱাতো গছ - গছ কটাৰ এটা মেইন কাৰণ কাৰণ গছ টো কাটিলে মাটিটো যিটো গছে মাটিটো খামুচ মাৰি ধৰি থাকে সেইটো সে টো চা মাটি, চাবা গছ থকাৰ কাষটো কাষৰ মাটিটো পলুচন হোৱা দেখা নাযায় মানে প্ৰদূষণ হোৱা দেখা নাযায় আৰু তুমি চাই থা চা চাবা ঠিকেই মানে কি আৰু গছটো আৰু মানে কি বায়ুতোও প্ৰদূষণ নোহোৱাকৈ ৰাখে আৰু মাটিটোও প্ৰদূষণ নোহোৱা কৈ ৰাখে বুলি মই ভাবো আৰু।
অঁ।
সেইদৰে ঠিক এইদৰে তুমি চাবা ধ ধৰি লোৱা আমাৰ অব ব এটা বস্তু প্লাষ্টিকটো আমাৰ কিন্তু প্ৰদূষণৰ মানে বহুত ডাঙৰ কাৰণ কাৰণ প্লাষ্টিকটোৱে আমাৰ বায়ু, পানী, মাটি সমানে প্ৰদূষণ কৰে কাৰণ চাবা তুমি ভা পা প্লাষ্টিকটো মাটিত পেলাবা, মাটি প্ৰদূষণ কৰি পেলাব, পানীত পেলাবা পানী প্ৰদূষণ কৰি পেলাব বা ঠিক সেইদৰে আমাৰ কি বুলি কয় এইটো অ পুৰি দিবা বায়ু প্ৰদূষণ কৰি দিব ঠিক এইটোতে প প্লাষ্টিক বোৰ যদি আমি ইউজটো বন্ধ কৰি দিওঁ তেতিয়া আমাৰ প্লাষ্টিক ইউজটো বন্ধ কৰি দিলে আমাৰ প্ৰদূষণটো মেনচত বহুত কমি যাব, বহুত সংখ্যক কমি যাব বুলি মই ভাবো আৰু। সেইদৰে আৰু মানে প্ৰদূষণ বাৰু কেৱল প্লাষ্টিকৰ কাৰণে নহয় বা আমাৰ বায়ু প্ৰদূষণ হোৱাৰ কাৰণ যি ঠিক সেইদৰে যান - বাহনৰ পৰা ওলোৱা ধোঁৱা আমি যদি গাড়ী - মটৰ, ব বেটাৰীত বেটাৰী আজিকালি বেটাৰী ৰিক্সা ওলাইছে ন বেটাৰী ৰিক্সা বা বে বেটাৰী গাড়ীবোৰ বহুত ওলাইছে সেইবোৰ যদি চলাব আৰম্ভ কৰো ঠিক সেইদৰে আমাৰ বায়ু প্ৰদূষণ আল্টিমেটলি কমি যাব আৰু মানে কি হয় হয়, ঠিক আৰু সেইদৰে মাটি প্ৰদূ্ষণো, কোৱা কোৱা কোৱা?
আ তেনেকুৱা ধৰা আমি এতিয়া প্লাষ্টিক ইউজ কৰো, আমাৰ আমি বাৰু বেলেগ ৰাখিব লাগিব কাৰন প্লাষ্টিকবিলাক কিমান আমি পেলাও বা আমি নিজে আমাৰ পৰিৱেশটো লেতেৰা কৰি আছো, প্লাষ্টিক আ আমি কি কৰোঁ? এটা দম বনাও, দম বনাই জ্বলাই দিও, ত জ্বলাই দিয়াৰ ফলত সেই ধোঁৱাটোৱে আমাক উপকাৰ অ হেৰি কৰিব, অপকাৰ কৰিবই অ উপকাৰ নকৰে। ত আমি কি কৰিব লাগিব? সেইটো বস্তুটো আমি প্লাষ্টিক ইউজ কৰাতকে আমি পেপাৰ বেগ ইউজ কৰিব পাৰোঁ।
আমি পানী খাওঁ ব প্লাষ্টিক বটলৰ পৰা কিন্তু আমি পানী আমি প্লাষ্টিক বটল কিয়, ষ্টিল বটলত দিব পাৰো, কাছৰ বটলত খাব পাৰো, ত তেনেকুৱা আমি নিজে আমি মানে চেভ হৈ চলিব লাগিব। শুনিছা?
হয় শুনি আছো শুনি আছো কোৱা? মানে কেনেকুৱা ধৰনৰ অ কেনে কুৱা ধৰণৰ মানে আমি কি ধৰি লোৱা আছে বা আমাৰ পানী প্ৰদূৰ্ষণ, আমি পানীটোত আমি যদি, ধৰি লোৱা আমাৰ আজিকালি দেখা পাওঁ যে কল - কাৰখানাৰ পৰা ওলোৱা দূষিত পানীবোৰ আমাৰ ডাইৰেক্ট চচ ডাইৰেক্ট আমাৰ নদীত পেলাই দিয়ে। নদীত পেলাই দিয়াৰ ঠাইত যদি আমি এটা গাত দ খুন্দু গাতাটো খান্দোতে যদি আমি তাতে মানে এটা খাল সোনো মানে প এটাটো ইণ্ডাষ্ট্ৰিৰ পানী টোত ডাইৰেক্ট মা মানে তাই সৰু গাঁতত নহয় ন ধৰে ন, এটা ডাঙৰ পুখুৰী খান্দিলেও ত আমাৰ একো লছ নাই। হে সেইটোতে পেলাই দিলো আমি ধৰিলোৱা সেইটোত পেলাই দিলে আমাৰ একো লছ নাই সেইটোৰ পৰা সেই সেইখিনি পানী লেতেৰা হ'লে আমাৰ একো ল লছ নহয়। কিন্তু আমি ডাইৰেক্ট নদীত টোটেল পানী লছ হেই কৰি দো কাৰণ আমি আগতে গম পাইছিলো যে, আমাৰ মা দেউতা হ'ত কোৱা মতে আৰু আমি মই বাৰু এইটো পোৱা নাই যে হে আ নদীৰ পানীয়ে আমাৰ খাইছিল বা নদীৰ পানীয়ে সকলো কামত ব্যৱহাৰ কৰা যায় অ মা-দেউত টাউন কয় হে হে, কিন্তু আমাৰ আজিকালি মানে সেই কৰিব নোৱাৰে নদীৰ পানীটো তুমি গা ধু গা ধুলেই তোমাৰ স্কিনৰ প্ৰব্লেম হৈ যাব। তাত ধৰা তাৰপিছত ঠিক সেইদৰে আৰু মাথা বচ কোৱা কোৱা।
এতিয়া ধৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ কথাই কওঁ মই, তাতটো ও ও ও হে মা এ তাৰেতো পানী চবেই ইউজ কৰি আছে। চাপ্লাই পানী হিচাপততো বহুতেই ইউজ কৰি আছে। ত' তাতে সেই পানীটো কিমান দূষিত ভাবা? তাত মানুহ ধৰা কিমান মানুহ মৰে, গৰুৰ পৰা হেৰিৰ পৰা, চব এনিথিং আৰু, ত' তাত যিটো মানে পানী প্ৰদূষণ হৈ আছে, ত' সেইটো পানীটো চবেই খাই। ত' সেনেকুৱা সেই পানীটো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিব আমাৰ মানুহখিনিয়ে লাগিব। আৰু তাত অকল অকল মানুহ মৰাৰ কথা নকওঁ, তাত কাৰখানাৰ পানীবিলাকো পৰে। ডাইৰেক্ট নদীটোতে হেৰি কৰে। ত' সেনেকুৱা আকৌ সেই নদীটোৰ পানী আকৌ ক'ত যায় ক'ত নাযায়, মানুহ বিলাক এয়া খাই, কিমান ইউজ কৰে। ত সেই কাৰণে মানুহৰ বেমাৰ বিলাক কি হৈছে বেছি হৈ যাই আছে। ত আমি মানুহ এনেই নিজে সতৰ্কতা হ'ব লাগিব। আমি নিজে মানে সজাগতা লব লাগিব। সব ক্ষেত্ৰতে অকল পানী বুলি নহয় বায়ু, পানী, মাটি সব ক্ষেত্ৰতে মানে।
মানে কেনেকুৱা জানানে মাটিটোত যদি তুমি চাবা, আমি আমিতো দোষটো নিজৰে ন হ হ। হে ধৰিলোৱা আমি মাটিটোত যদি আমি যদি উমহ অ খেতিখন কৰাতে আমি যদি জৈৱিক সাৰ আমাৰ গোবৰ সাৰ বা আমাৰ কেঁচু সাৰ ব্যৱহাৰ কৰো মাটিত উৰ্বৰতা নোহোৱা নহয় চি ই ই, অ মাটিতো ধৰ ধৰিলো ঠিটক প্ৰদূষণ নহয়, কিন্তু আমাৰ আহ আহ আ। কেনেকুৱা আমি কেনেকুৱা কৰো মাটিটোত আমি উৎপাদন বৃদ্ধিৰ বাবে আমি ব ব জো সেই আহ আহ ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য এইবোৰ বা আ আ য মানে পোকা মৰিবৰ বাবে কীট জাবৰ-টাবৰ এইবোৰ পেলাই দিওঁ হে হে এইবোৰৰ ফলতো আমাৰ মাটিৰ উৰ্বৰতা নহোৱা হৈ যায় ন, সেই কাৰণে হয়তো আমি মাটিত যিটো যে আমি সেইবোৰ পেলোৱা বন্ধ কৰো, বা আমি পানীত যদি, হয় হয়।
হয়। মা তিৰ যিটো সাৰ ৰিয়ল যিটো সাৰ মানে সেই সাৰটো নোৱাই হৈ গৈছে। সেইটো মানে কিছু আ কেচুৱে মানে যিটো সাৰ হেৰি কৰে সেইটো নোহোৱা হৈ যায় আছে। কাৰণ আজিকালি ফ্ৰেছ ফল বা হেৰি ই ই আ আ শাক-পাচলি তুমি নোপোৱা। কাৰণ সেইবিলাকে পাবা, যিবিলাক মানে সানে বা হেৰি সাৰ সাৰবিলাক ইউজ কৰে, ত' তেনেকুৱা আৰু ত সেইবিলাকে মানে মাটি প্ৰদূষনটো বহুত কৰি আহিছে। সেইবিলাকে মানে আমাৰ ফল-ফুল বা আ হা পাচলি একো নোহোৱা হৈ গৈছে মানে। মানে সেইবিলাক খাই আহা মানুহৰ বেমাৰ
মানে আজিকালি কে হয় কেনেকুৱা দেখা যায় মানে আজিকালি এ হ চাবা তুমি এটা ব কাঁচা বিলাহী আনিবা আহ তুমি গধূলি লৈ থৈ দিবা পুৱ আনিবা গধূলিকৈ থৈ দিবা সেইটো পকি যাব নিজে নিজে পকি যাব। মানে কেনেকুৱা এইটো বেজি আমি কি ক কি ঔষধ মাৰে নাজানো। কিন্তু আমি বেজি মাৰা বুলি কওঁ সেইটোৰ ফলত তাৰমানে এইটো মানে যোনটো ৰিয়েল প্ৰটিন আৰু। এ প্ৰটিন মানে যোনটো আমাৰ দেহত মানে প্ৰয়োজন আৰু সেইটো বস্তু নোহোৱা হৈ যায় আৰু মোৰ মতে। বাৰু তোমাৰ লগত ক পলিচনৰ বিষয়ে মানে পলিউচনৰ বিষয়ে তোমাৰ পৰা কি ছু মানে কি কি কৰিব লাগে মানে পলিচন টো কমাবৰ বাবে কিছু কথা হ'লেও মই শিকিব পাৰিলো বা মই ভৱিষ্যতে তুমি কোৱা মতে চলিম বা কৰিম বুলি ভাবিলো আৰু।
অ', ময়ো আশা কৰিলো বা ময়ো তেনেকুৱাই কৰিম কৰিব লাগিব কাৰণ আমাৰ সমাজ
লাগিব লাগিব লাগিব হয়, হয় দিয়ক পিছে। পিছত আৰু কিবা এটা আলোচনা কিবা বহি ভালদৰে আলোচনা কৰিম বুলি ভাবি এইটোৰ বি ওপৰতে।
অ', ঠিক আছে দিয়া।
দিয়া দিয়া।